শুনিছা, অ' কি খবৰ বাকি?
আছোঁ ৰবা। তোমাৰ?
অ, মইও আছো ৰবা যি গৰম, গৰমত উ পুৰা মানে একেবাৰে শান্তি নোপোৱা হৈছো।
হয় নেকি
উম তোমাৰ গৰম লগা নাই তোমালোকৰ ফালে বৰষুণ দি আছে ন'?
উম বৰষুন্দি আছে অলপ অলপ
অহ, ঠিকে আছে। কিন-কিনীয়াকে বৰ- ফোন দিব লাগে। এতে আহ এ এতে চোন আৰু এতিয়া ইয়াতটো নাই। জোনটো নাই। জোন ওলাইছিল অলপ আগত নাই এতিয়া।
অ' বৰষুণ দি-
অহ! কলা কৰি আহিছে। দিলেই ভাল বৰষুণ বহুত লাগা হৈছে মইতো ভাবো তাকে গুৱাহাটীত বানপানী কৰি দিয়ে আ- নিচিনা বৰষুণ দিব লাগে। হয় বহুত গৰম হৈছে। বানপানী লাগে।
এই মানুহ বানপানী নালাগে দেখুন। গুৱাহাটীৰ মানুহক বানপানী নালাগে।
গুৱাহাটী মানুহ অলপতে ডুবি যায়।
বেছি নালাগে গুৱাহাটীতক, গুৱাহাটীৰ মানুহক এক ঘন্টা খালি বৰষুণ লাগে ভালকে ডুবি গ'ল গো, গো, গোটেই গুৱাহাটী।
তাকেইতো বানপানী নালাগে।
নালাগে-নালাগে বাকী কোৱা কি খবৰ কি কৰি আছা?
আছো আৰু এনেই আছো। কি কৰিম?
তাকে
যাম আৰু একবাৰ যাম নে কিজানি আৰু এতিয়া অলপ পিছত যাম। তোমাৰ পিছত তোমাৰ, তোমাৰ লগত ফোন কৰা কথা হোৱাৰ পিছত যাম কিজানি।
ক'ত দোকানত?
দোকানৰ দিগে যাম এনে এবাৰ, মোবাইলটোতো মানে চাৰ্জ নাই তোমাৰ।
অ অ ঠিকেই আছে বাৰু। ম মই মই মই দোকানত বুলি কলে যে যাবই যায়ে থাকিব লাগে এতিয়াই যদি মায়ে মাতে যাবই লাগিব দোকানত
হয়। তাতেইতো তোমাৰ
মানে আমাৰ নিজা দোকান আছে ন'।
অহ অহ।
ত দোকানতে পাই লাগিব
ক'ত দোকান আছে ন' তোমালোকৰ? অহ! দোকান দিশা মানে
এতিয়াৰ পৰা নহয় আগৰে পৰা
কিহৰ দোকান
গেলামালৰ ডাঙৰ দোকান মানে হলচেল টাইপ মান মানে ডপাৰ্টমেন্টেল ষ্টৰবোৰ যে থাকে ডাঙৰ ডাঙৰ চব বস্তু যে পায় আহ তাতে গণেশ বিীঠ উম গণেশ পীঠ গণেশ গ
কলেজ গু মেইন ব্ৰিজত এই ব্ৰিজত অলপ
হয় বজু তলত নহয় ৰ'বা তোমাক কৈ আছো বাছ ষ্টেণ্ড টো যে আছে গণেশগুৰি
অ
বাছষ্টেণ্ডৰ কাষেদি এটা পাঞ্জাৱী গলি বুলি নাম আছে ৰাস্তা এটা বাছ ষ্টেণ্ডৰ কাষেদি চাব সৰু এটা তাৰে ভিতৰত আছে
হয়
হয়, হয়।
ঠিক আছে দিয়া বাকী আৰু কোৱা
বাকী কোৱা তোমাৰ ফুডাৰ প্লেন ক'ত ক'ত আছে এইটো এইটো বছৰ
উম নাহাই তেনেকে আৰু কিাৰ কি কৰি
এই তাকেতো আমাৰ চাও তুম তুমজাং যোৱাৰ প্লেন আছে কিবা হয় তুমজাংটো প্লেন প্লেন মানে প্লে হা হা তুম যং পক পক পীক পী
ঠিক ঠিক ঠিক অ
ফেলকন ফেষ্টিভেলছ হোৱাৰ মানে এ মানে আশা আছে চাও কিবা হয় এতিয়া হয় হয়
ফেলকন ফেষ্টিভেল গেল দেখোন তোমাৰ
হা
ফেলকন ফেষ্টিভেল গল লখোন
আৰু আহিব ন
অ অ অ পাছত আহবু
উম হম
কেল ফেষ্টিভেল ডাঙৰা প কিন্তু তাৰ
হয় হয় হয় ডাঙৰকে পাতে তাৰপিছত তাতে ইয়াৰ ইয়াৰ কি কিবা এটা নদী এটা আছে ন তাতে এ ডিমা হ চাওত য'ত মানে ফেলকন ফেষ্টিভেল হয়
হয় হয়
এই নদীতটো নাম পাৰি কিছ ৰপা এ মনত আছিলে মুখত হানাইে পছ মানে ব্ৰেইনত আছে মুখত আহা নাই। বাকীো বাকী তো তোমালোকৰ এইফালে মানে ফুৰা ঠাই আছে ন
আছে আছে আমাৰ ইয়াত
মই যাম বুলি ভাবিছো বাৰু
আহ আহিব আহিব
হয় হয় এৰ খুৰাা ঠাই বুলি ক'লে মানে কেনেকুৱা টাইপ কি কি আছেনে
কি, কি লাগে তোমাৰ সাজোৰ পিন্ধিয়েই আহিব পাৰিবা।
হাজত যায়ে থাকোঁ, হাজত
সাজত, সাজত আহিব পাৰিবা।
পোৱামক্কা যে আছে
পুৱা মোক কেটাত আহিব পাৰিবা?
অ' গৈছোঁ তেতে, যাই থাকোঁ, যায়ে থাকোঁ।
হয় নেকি।
হয়। যাই থাকোঁ মানে, কেইদিনমান আগতে যাই আহিলোঁ ৰ'বা, কেইদিনমান হ'ল একমাহ মান হ'ল।
হয় নেকি।
ঈদৰ আগে আগে যাই আহিছোঁ, ঈদৰ আগে আগে
এ আগদিন আহিবা, ময়ো যাম একেলগে।
অ হ'ব।
ময়ো যাম, মইও তুমি গাড়ী লৈ আহিবা ময়ো যাম একেলগে
অ' হ'ব, নিশ্চয় যাম।
কেতিয়া মানে আহিবা?
অ, কেতিয়া মানে আহিম এইটোতো পাৰফেক্ট ডেট এটা ক'ব নোৱাৰোঁ ন। তোমাক গলে খু ফোন কৰিম দিয়াচোন যামে ন যোৱা যায় এইটো চাইডে হা হা হাজোৰ পৰা ৰঙিয়া কিমান দূৰ, হা হাজোৰ পৰা ৰঙিয়া কিমান দূৰ?
বেছি দিন নহয় তোমাৰ এই বেছি নহয় দহ বাৰ মান হ'ব, অকমান
অ হয় নেকি এ তোমাক লগ কৰি মানে তোমাকো মানে ফুৰাব পাৰিমচোন গাড়ী
অ' অ'।
অ'।
মানে তোমাৰ ন নলবাৰীত, নলবাৰীতো যাই পোৱা নাই তুমি?
যাই পাইছোঁ।
নলবাতী এনে যাই পাইছা নেকি ফুৰিব যাব যাই পাইছা
ৰাস চাব গৈছিলো
ৰাখছ বা
ৰাস চা ৰাস চাব গৈছিলোঁ মানে, প্ৰতি বছৰ যাওঁ ৰাস চাব তাতে
নলবাৰীত ধুনীয়া লোকেশ্যন আছে, তোমাৰ
উম জাগা-জাগা, ধোত
হয়, লোকেচনটো ইন, লোকেচনটো ইংৰা যি হৈ যায় ন।
অ' কৈচোন নাই একো নাই ইংলিছত
টা কৰিলে একো নহয় বাৰু
অ'।
ধুনীয়া, ধুনীয়া ধুনীয়া নাম আছে বুলি শুনিছো নলবাৰীত ধুনীয়া ধুনীয়া জেগা, তুমি নাম জানা নেকি মানে, কি কি আছে মন্দিৰ আৰু কি আছে?
হয়।
তোমাৰ দৌল গোবিন্দ মন্দিৰটো কোন চাইডে, নৰ্থ গুৱাহাটী চাইডে আছিল ন?
অনত গৈ
হয় হয়।
নৰ্থ গুৱাহাটীত আছে এইটো
তাতেতো যায়ে থাকো তাতেো বেছি দূ ৰাস্তাই নহয় দহ পোন্ধৰ মিনিট লাগে আজিকালি আৰুো বহুত খৰচ হৈ গৈছে।
সছে এতিয়া কামাখ্যে অম্বুবাচী মেলা চলি আছে।
অ বচিমল্ল চলি আছে।
মা হয় ন কনেই দিন,
হা!
এদিন যাৱ নেকি?
আহিবা।
তাকেইতো,
তাকে আহি আহি চাব পৰাাৰ কিন্তু বহুত ভিৰ হয় কিন্তু, তুমি আহ তুমি যদি আজি আহা,
উম!
একদিন থাকিব লাগিব তুমি কালি দৰ্শনা, ৰাতিপুৱাহে ত ৰাতিপুৱাহে যোনে সোমাল সোমাল মানে, এইব